অহ অহ শুনি আছো, আপুনি শুনিছেনে?
অ হয়, কি কৰি আছে?
মই আছো এনে বহি। যিহে গৰম দিছে।
হেল্ল'
হা'
গৰম কেনেকুৱা পৰিছে?
গৰম বহুত আৰু কালিতকৈ বেছি গৰম।
তাকে হেৰি কি কৰিম আৰু গৰমৰ পৰা কি দৰে যে হাত সাৰিম, হয় হা'
আপোনালোকৰ ফালে গৰম দিছেনে?
দিছে বহুত গৰম তাকে কৈছো, কেনেকেনো যে গৰম পাও থাকিম আৰু উপায় নাইকিয়া হৈ গ'ল।
অহ' ইমান গৰম দিছে অ'
মানে ও
বাকী খোৱা বোৱা কৰিলে নহয় চাগে? হেল্ল' হেল্ল' হেল্ল' খোৱা বোৱা কৰিলে নে বোলো হেল্ল' হেল্ল'